হেল্ল' অ'। এয়া বহি আছোঁ, আগফালে বতাহ মাৰি আছে।
অ'।
তুমি কি কৰি আছা?
ময়ো বহি আছোঁ এনেই চাহ অকন খাই পেলাই।
অ' মই বহি আছিলোঁ তাৰপা এই দেউতাই এইবোৰ জাবৰ চাবৰ অলপ গোটাই মেলি থৈছিলে। হেৰি এনেকে গোটাই থৈছিলে আৰু এইবোৰ কিবা গুৰিয়ে চুৰিয়ে দি দিবলৈ পাচলি গুৰি দিবা হওক বা ফুলৰ গুৰিতে হওক দিবলৈ তাৰপা সেই তাকে মাহি এডালৈ খুচৰি আছোঁ।
অ', অ' ভালেই কৰিছা।
সাৰ অকমান হয় যদি তাৰাপাই হওক বুলি আৰু।
অ' তোৰ সাৰটো বহুত ভাল সাৰ নহয়।
উম।
তুমি হেৰি দিব পাৰা শুকান গোবৰ
অ তেনেকে সেই গৰু সুকা মানে
তাকে গৰু আছে
আছে আছে। সেই তাকেই গোবৰে গোবৰ তাৰ কৰবা এইবোৰ খেৰ এইবোৰ সেই নোখোৱা খেৰবোৰ
অ খেৰ তাৰপিছত পাত, আকৌ তোমাৰ হেই আলু বাকলি, পিয়াজ বাকলি, পাচলি বাকলি এইবোৰ
ভাল সাৰ। অ সেই ফুলৰ টাবতো তুমি দিব
অ ন তেনেকে তুমি হেৰি গোটাই থৈ ইমান নিদিব মানে পচিবলৈ দিবা বস্তুতটো অকণমান।
অ অ পচিবলৈ দিব লাগে। অহ।
আৰু তুমি লগত হেৰি দিবাচোন, এই চাহপাতটো যে
অঁ অঁ।
বনোৱা যিটো চাহপাত, আমাৰো পেলাই দিয়া হয় চাহপাত টো। তুমি এনেকে গোটাই গ সেইখিনিক ৰ'দত শুকুৱাই তাৰ লগত মিলাই খিনি দি দিব পাৰা। চাহপাততো আকৌ, ডিম খালে ডিমৰ বাকলিটো থাকে যে ডিমৰ বাকলিটোয়ে চাহ পাতে এনেকে মিলাই পেলাই, সেইখিনি বহুত ভাল সাৰ মানে তোমাৰ
অ হয় হয়। এ এইবোৰ আগতে পাচন সাৰ, পাচন সাৰ হিচাপে সেইবোৰে দিছিলে। আজিকালি এইবোৰ ব্ৰইলাৰ গোবৰ কিবা কিবি দিয়ে।
অ আগৰ-আগৰ মানুহে সেইবোৰে ব্যৱহাৰ কৰিছিলে। সেইকাৰণে খেতি- মাতিও ভাল হয় নহয়।
ভাল হয় নহয়। এই পাচন সাৰ বিলাক তোমাৰ ব্যৱহাৰ কৰিলে কিমান ভাল হয় আৰু ঘৰতে তোমাৰ পচাই মেলি ঘৰতে উলিওৱা সাৰ আৰু, আগতে প্ৰত্যেকেই মানে আগতে মই প্ৰায়ে পাচন সাৰ কথা শুনোৱে।
সুনোৱে আৰু মানে আৰু এনেকে ধানৰ খেতি খেতিবোৰতো সেইবোৰো মানে তোমাৰ হেৰি কৰে।
উ, ই পাচন সাৰে তোমাৰ মাটিৰ উৰ ব মানে উৰ্বৰতাটো পুৰা মানে বেছি বঢ়াই দিয়েতো।
উম, আৰু গছবোৰ বাঢ়ি যায়।
উম।
গজো বাঢ়ে বা সেইটো মাটিৰ মানে পানীটো যিটো ধৰি ৰখা ক্ষমতা সেইটোও মানে বৃদ্ধি কৰে। উ আৰু ৰা-ৰাসায়নিক সাৰৰ প্ৰয়োগটোতো কমাই দিয়ে। ঘৰতে যদি তুমি পাচন সাৰ বনাব পাৰা, তোমাৰ ৰাসায়নিক সাৰৰ প্ৰয়োগটো তোমাৰ ঘৰতে
কমি যাব। এই ইনেও তোমাৰ পাচন সাৰ মানে তোমাৰ কৃষিৰ কাৰণে বহুত ভাল মানে। গুৰুত্ব দিব লাগে পাচন সাৰটো। উম।
সেইটোৱে মানে সেইখিনি তোমাৰ যেতিয়া মানে তুমি এইবোৰ দুমাহ দিবা ন সিটো পচি-পচি তাত তোমাৰ কিছুমান অনুজীৱ হ'ব মানে, সেই অনুজীৱ বোৰে মানে মানে পদাৰ্থ সমূহ মানে এই মাটিৰ লগত মিলি যায়। সেই মিলি মানে তাৰ গুণটো আৰু বেছি কৰি দিয়ে।
পুৰা বৃদ্ধি কৰি দিয়ে আকৌ তোমাৰ মানে ধৰা মাটিৰ যিমান খিনি সাৰ থাকে তাতকে বেছি মানে ভাল নকৰি দিয়ে মাটিত।
সেইটোয়ে, তোমাৰ ৰাসায়নিক সাৰৰ যিটো চা মানে সেইটো কমাই দিয়ে ৰাসায়নিক সাৰৰ প্ৰয়োগটো। এতিয়া মানুহে তোমাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগে। লৈ এইখিনি যদি তুমি ঘৰতে প্ৰস্তুত কৰি লব পাৰা, এনে বজাৰৰ পৰা তুমি ৰাসায়নিক সাৰ বোৰ নিকিনিলো হয়।
নিকিনিলোঁ। হয় অ' আজিকালি এইবোৰ তোমাৰ ডি এ পি, চি এ পি কিবা ওলাইছে নহয় এইখিনি দিয়ে।
এতিয়া জৈৱিক কি ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰটোতো আমাৰ হেৰিয়ে হয় আৱৰ্জনাৰ পৰাই সৃষ্টি হয়, সেইখিনি তোমাৰ কম হয় যদি আৱৰ্জনা হৈ থকাতকে সিখিনি এটা ঠাইত দমাই তাৰপৰা যদি সাৰ প্ৰস্তুত কৰিব পাৰি।
সেইটো হয় বাৰু মানুহে আজিকালি ব্যৱহাৰ নকৰে কৃত্ৰিম সাৰ ব্যৱহাৰ কৰিবলে তোমাৰ মানে সময় নাই মানুহে এইবোৰ গোটাই মেলি পচাই মেলিনো ক'ত দিব তাৰ সলনি ব্ৰইলাৰ গোবাৰ আনি ঢালি দিয়ে হৈ যায়।
অ' আৰু ই- ই মানে এই- এই সাৰ দিলে তোমাৰ কি হয় জানা মাটিৰ যিটো গুণাগুণ সেইটো মানে বহুত উন্নত হয় আৰু সুস্থ হৈ থাকে। উম, আৰু উ-উ-উৎপাদনো অধিক হয়। সেইটোৱেই সেইকাৰণে মানে কৃষকসকল প্ৰায়ে বা আমাৰ ঘৰত কিবা এটা খেতি কৰিলোঁ বা পথাৰত খেতি হ'লেও পচন সাৰৰ মানে প্ৰয়োগতো বেছি কৰিবলৈ চাব লাগে অলপ।
উম, হয় বাৰু। কৃত্ৰিম সাৰো আজিকালি ইমান কৃত্ৰিম সাৰটো আকৌ ব্যৱহাৰ হয়।
ব্যৱহাৰ হয় কৃত্ৰিম সাৰটো তোমাৰ যে কাৰখানাত ৰাসায়নিক প্ৰক্ৰিয়াৰে কৰা হেৰি।
অ' সেইটোয়েই অ' তাৰ পৰা সেই এতিয়া মানুহে সেইটোকে কৈছ
তাতো কিবা তাতো থাকে তাত নাথাকে বুলি কোৱা নাই তাতো কিবা কিবি থাকে তাত এতিয়া তোমাৰ তাৰ প্ৰয়োজনীয় যিখিনি যিখিনি সেইখিনি থাকেই, যিখিনি সাৰ উদ্ভিদৰ যিখিনি মানে সাৰ প্ৰয়োজন এ তোমাৰ যেনে নাইট্ৰজ, নাইট
কৃত্ৰিম সাৰটোও যে তোমাৰ এইটো ৰাসায়নিক ভাৱে ভাবে তোমাৰ ধৰা প্ৰস্তুত কৰে কিন্তু হেৰি তোমাৰ পাচন সাৰটো আকৌ টো ঘৰতে
অ' পাচন সাৰটো তোমাৰ প্ৰাকৃতিক ভাৱে প্ৰয়োজন প্ৰাকৃতিক যিটো সেই প্ৰকৃতিয়ে সৃষ্টি বুলিয়ে ক'ব পাৰি।
অ' কি কৃত্ৰিম সাৰটো তোমাৰ এতিয়া সেই কৃত্ৰিম, কৃত্ৰিম সাৰটো মানে তোমাৰ কৃত্ৰিম ভাৱে বনাই আৰু। ধৰা ৰাসায়নিক ভাৱে বনাই এতিয়া এই কৃত্ৰিম বস্তুতো তোমাৰ ইউৰিয়া হওঁক ডি এ পি হওঁক। তেনেকেতো আনি পেলাই দি দি দিয়েহি তেনেকেই ধৰা।
উম। এতিয়া ইউৰিয়াটো কিমান বৃদ্ধিত কিমান জোৰত বৃদ্ধি কৰা এটা। তুমি ইউৰিয়াটো দিয়াৰ পিছত বহুত সোনকালে সি মানে বা-বাঢ়ি যায় ডি এ পিটো একেই। আৰু কিবা এতিয়া এটা ওলাইছে এমনিয়াম চাল এমনিয়াম চালফেট নে কি।
অ' আকৌ চুপাৰ ফষ্টফেডটোও দিয়ে হপায় দেই। চুপাৰ ফষ্টফেডটো।
সেইটোয়ে মানে ই গছক মানে কি দ্ৰুতত বৃদ্ধি কৰে আকৌ দ্ৰুত ভাৱে বৃদ্ধি কৰে। উম'এতিয়া সেইটোয়ে লাগে ন' মানুহক তোমাৰ এ ব্যৱসায়বোৰক কিনো লাগে। ঘপককে যিটো হ'ব বহুতকে বৃদ্ধি পাব সেয়াটো লাগে, ইচ মানে কোনো লেহেমীয়া গতিটোত খেতিয়কে বা ব্যৱসায়ে লাভ কৰিব নোৱাৰিব।
পাৰিব।
আৰু কৃষি উৎপাদনো বৃদ্ধি হয়। উম, আৰু মানে তোমাৰ স- স-সংৰক্ষণ কৰি থ'ব পাৰি, ব্যৱহাৰ কৰিব পাৰি। আৰু মানে তোমাৰ এনেকুৱা হয়, এ তোমাৰ এইটো বেছিকে লোগোৱাৰ কাৰণটো হয় যে অ' প- পতককে তুমি বহুত খিনি বস্তু কৰিব পাৰিবা, এতিয়া তুমি পাচন সাৰ প্ৰ
ব্যৱসায়ী বিলাকে তোমাৰ লাভজনক কাম বোৰ বিচাৰে ন' সেইটো কাৰণে সিহঁতে মানে এই বস্তু বিলাক মানে ব্যৱহাৰ কৰিলে সিহঁতৰ উৎপাদনো হ‌'ল, তোমাৰ কম সময়ত সিহঁতে বহুত বেছি মানে তেওঁলোকে উম অৰ্থ লাভ কৰিব পাৰে।
এতিয়া তাৰ তোমাৰ ক্ষতি বহুত আছে কিন্তু মানুহবোৰে জানো ক্ষতি টোলে নাচায় নহয় লাভ বুলে চাই তোমাৰ এতিয়া সেইটোৱে মানে এই এই বস্তু। বস্তুটো কৃতিম সাৰ যিটো সেইটোৱে সেইটো প্ৰয়োগ কৰাৰ পোৱা পিছত মানে তোমাৰ মাটিৰ যিখিনি মানে। অনুজীৱ সেই ভাল অনুজীৱ খিনি মাটি এইখিনি মৰি যায় অ'। আৰু উব্ৰৰতাটো কমি যায় একেবাৰে আৰু তোমাৰ তেনেকে পৰিৱেশৰ ওপৰতো তোমাৰ প্ৰভাৱ পেলায়। তাক গোন্ধটোৱে মানুহ যোনটোৱে তাক সেইটো ডি টি পি টো বা কি ডিটি পিহে আহিছে তোমাৰ ডি এ পি। টো বা হওঁক বা যিটো মানে প্ৰয়োগ। ইউৰিয়া প্ৰয়োগ কৰে তাৰ মানুহতোৰ বহুত ক্ষতি হয় আকৌ। একদম গোন্ধ কেনেকুৱা তাৰ।
উম। পিছত মাটিৰ এ সেইটোয়েতো মাটিৰ উপকাৰী তোমাৰ গুণটো কমাই দিয়ে ন' ক্ষতি। অ', হয়। আৰু বেছি দীঘলীয়া সময় কাৰণে যদি এইটো তুমি ব্যৱহাৰ কৰি থাকা তেতিয়াহ'লে মানে মাটি মাটি একেবাৰে গুণাগুণ নষ্ট হৈ যাব, উম।
সঠিক ভাৱে দিব লাগে আৰু যে বেছি বেছি দিলেতো আৰু স্বাস্থ্যৰ ক্ষতি হ'ব লগতে পৰিৱেশ দূষিত হ'বই। মাটিখিনি বেয়া হ'বই। সেইটোৱে আৰু।
এইখিনি এতিয়া প্ৰয়োগ কৰি মানে তুমি চাবাচোন এই এই দৰববোৰ মৰাৰ পিছত গোন্ধটো ইমান বেয়াকে আহে। নহয়। পাচলি বিলাকতে হওক যোতেই হওক মানে তুমি দিয়াৰ পিছত তুমি সেইখন জেগালৈ যাব নোৱাৰি মানে। ইমানে মাৰাত্মক গোন্ধ আহে কিন্তু সেইবোৰকেটো আমি খাই আছো
সেইবোৰকে খাই আছো আৰু তোমাৰ এতিয়া হেৰি কি? ৰ পাচন সাৰৰ তোমাৰ হেৰিটোও ক'ম। খৰচটোও তুলনামূলকভাৱে সিটোতকে কম তোমাৰ। অ'। কিন্তু আকৌ তোমাৰ কৃত্ৰিম সাৰৰ তাতে খৰচো বেছি।
খৰচো বেছি।
এতিয়া উম পাচন সাৰৰ বা পুষ্টি পুষ্টিকৰে হয় পাচন সাৰতে কৰিলেও পুষ্টি খাদ্য হেৰিয়ে ওলায় কিন্তু আমাৰ মানে এইটো অলপ লাহে লাহে হয় সেইকাৰণে মানুহে মানে প্ৰয়োগ কৰিব নিবিচাৰে, কিন্তু তোমাৰ এই কৃত্ৰিমটো প্ৰয়োগ কৰা অলপ সোনকালে হৈ যায়।
কৃত্ৰিমটো মানুহে কি আৰু ঘৰত কৰিব নালাগে তোমাৰ গৈ পেলাই দোকানত গৈ অ'। পইচা হে দিব লাগে। ধৰা বস্তুটোতো পায়ে যায়। সুবিধাটো বেছি হয় আৰু।
সেই আ তুমি ভাবাচোন কৃত্ৰিম সাৰটো প্ৰয়ো ৱাৰ ফলত য'ত মানে যি যি পোক পতংগ থাকে সেইবোৰে মৰি যায়। সেইবোৰে খাব নোৱাৰে আমিতো মানুহ হে কেনেকে খাও সেয়া বাৰু খাবাচোন আমি কি বস্তু খাই আছো বাপু আমি সুদাতো আমি গোটেই মাৰাত্মক দৰৱ খোপাই খাই আছো যিয়ে আমাৰ স্বাস্থ্য বহু ক্ষতি কৰিছে।
সেইটো কাৰণে মানুহৰ এতিয়া যিমানে তুমি মেডিচিন খাইছা সিমানে মানুহৰ এতিয়া বিষৰপা ধৰি চব আৰম্ভ হৈছে। এফালৰপা থাইৰড, বিষ। তাৰ পিছত তোমাৰ ইউৰিক এচিডৰপা ধৰি এইবোৰতো আমি এইবোৰ পৰাই খাই আছো ন। এতিয়া সাৰ বিলাক ধৰাই এতিয়া ঘৰতে যেতিয়া পচন সাৰ নকৰে মানুহে এতিয়া কৃষিত গোটেই এতিয়া তোমাৰ ৰাসায়নিকভাৱে যিবোৰ এতিয়া ডি এ পি টো কম বস্তু নেকি ডি এ পি দি দিয়াৰ লগে লগে বা ইউৰিয়া দি দি দিয়া দি দি দিয়াৰ লগে লগে তোমাৰ বাঢ়ি যায় লগ। পকে অকল অকল শাক পাচলি বুলিয়ে নহয় তোমাৰ। আম বিলাক এতিয়া ফুৰইটছ বিলাক যে আম হক বা ক'লে হওঁক এইবিলাকতো মেডিচিন মাৰে এতিয়া তোমাৰ ইমান ঠাণ্ডা উম। ইমান ঠাণ্ডা দিনত তোমাৰ কল সোনকালে নপকে সেইবোৰ একদিন মেডিচিন মাৰি পেলাই ভৰাইলে তোমাৰ কল হালধীয়া হৈ যায়। আম হালধীয়া হৈ যায়।
হৈয় যায়। সেইটোৱে, নৰ্মেল যিটো তোমাৰ এইবোৰ এইটো কি বুলি কয় কি যে। কি পাতটো আছিলে যে নৰ্মেল যিটো কল হেৰি ক বিৰলঙনি। বিৰলঙনি দি বা কিবা কৰিবা। তেনেকে হেই কয় কিন্তু এই খিনি যৰান কাৰ পেট বুলি যে কয় সেইটো দিয়াৰ পিছতো এৰাটিতে। পকি যায়।
পকি যায়, বিৰ লগনীয়া আৰু তোমাৰ হেৰি এই যেনেকে আমাৰ এতিয়াতো জাক দিহে কৰে আগতে এনেকে খান্দি। পেলাই বিহ লগঙনি পাত চাত দিব জাগ কল পকি যাব সেই। টো এতিয়া আমাৰ ঘৰুৱা উপায় কৰা হয়। খাবলৈও তোমাৰ ভয় নালাগে ধৰা আজি। এতিয়া কল মানুহে খাবলে ভয় কৰে সকামে নিকামে দিলে।
উম। উম, নাখায় আৰু তোমাৰ আগদিনাখনি কলটো পিছদিনাখনলো তোমাৰ বগা হৈ যায়।
বগা হৈ যায় হয়, একদম। বাৰু ঠিক আছে, তেতিয়া হ'ব।
সেইবোৰ এবোৰ সেইকাৰণে বেছিকে তোমাৰ হেৰি হৈছে চকুৰ সমস্যা ছালৰ সমস্যয়া। উশাহ নিশাহৰ সমস্যা সেইবোৰতো বেছি হ'বলৈ লৈছে সেইকাৰণে।
হয়, অ'
উম, হ'ব দিয়া অ'